হেল্ল' অ', শুনিছা নে? এ কি কৰিম আৰু বাহিৰতে এনেই খোজকাঢ়ি খোজকাঢ়ি গুৰি ফুৰ
এই ইমান গৰমত ময়ো সেই আমা আমাৰ ৰাস্তালৈ ওলাই আহি ইমান গৰমত থাকিব পাৰা নাই ৰাস্তাতে খোজ কাঢ়ি আছোঁ।
আৰুনো কি কৰিব ইমান গৰম ন' বৰ ষুণটো দিয়া নাই, বৰষুণ দিলেও বৰষুণ পৰিয়ে থাকে।
হয়, দিয়া একদম একে বোকা ৰাস্তাত একদম আহা যোৱা কৰিব ইমান অসুবিধা আমাৰ গাঁৱৰ জেগাত যে আৰু বেছি দিগদাৰ। আ, এনে মেইন ৰাস্তাটো ভাল, আমাৰ ভিতৰলৈ সোমোৱা ৰাস্তাটো বহুত বোকা।
বোকা হৈ যায়গৈ আচলতে কি জানেনে মানুহ খিনিয়ে লগ লাগি অলপ মানে হেৰি ব্যৱস্থাটো কৰি ল'ব লাগ
ব্যৱস্থাটো কৰা গৈছে কৰা গ'লেও মানে কি আমাৰ ওচৰৰে মানুহ এঘৰত ট্ৰেক্টৰ এখন আছে সেই ট্ৰেক্টৰ খন মানে উম, আহা যোৱা কৰে যে, ডেইলি উলিয়াই লৈ যায় যে সেই সেইটো কাৰণে বোকা হৈ যায় গৈ।
আজিকালি কিন্তু ট্ৰেক্টৰ বিলাক বহুত
বহুত চলে এতিয়া হেৰি তাৰমানে আজিকালি গৰু গৰু দি হাল নোবোৱাই হ'ল, এতিয়া চব ট্ৰেক্টৰে দি হাল বাই। আৰু এতিয়া ধান কাটা মেচিনো ওলাইছে, এতিয়া আমাৰ অ', আহ অ', আমাৰ এইবাৰ ধান, হেৰি মেচিন দিয়ে কাটিছে।
মেচিনত কিমান মান লয় বাৰু, এক বিঘাত পঁচিছশ। বা বহুত খিনি লয় দিয়ক, এইটো হেৰী যে ধান কটা মেচিনটো যে, আপোনাৰ ট্ৰেক্টৰ খনৰ লগতে আহে, নে বেলেগ, বেলেগকে ল'ব লাগে।
হেৰী বেলেগ, বেলেগ, বেলেগকে ল'ব লাগে। ট্ৰেক্টৰ খনত মানে, ইয়াত কাটি দিয়ে, মেচিনটোয়ে কাটি দিয়ে, তাৰপিছত ট্ৰেক্টৰত ভৰাই, ভৰাই একদম যি ঘৰ মানুহৰ ধান কাটিছে, অ', যি ঘৰ মানুহত অ', তাকে একে ঘৰত নি দিবগৈ। এতিয়া আমাৰ মানে একদম বহুত দূৰ যে, বহুত দূৰ যে, সেইটো কাৰণে আমাৰ ৰাস্তাতহে ৰাস্তাতহে দি থৈ গৈছে আৰু, ধৰি লওক তেতিয়া আমি গাড়ী দি লৈ আহিছোঁ, তিনিশ টকা।
দিছে আৰু মানে।
অ', নিজে লৈ আহিছে, ইনে যদি নিজৰ গাঁৱতে হয়
অ', সেইটোৱে তেনেহ'লে মানে, ইমান কথা নাই আৰু। ঘৰত দি থৈ যায়, এতিয়া মানে আপোনালোকৰ, বেলেগৰ কাৰণে মানে ধৰি লওঁক গাওঁ বাততে দিছে, আৰু তাৰ পৰা আপোনালোকে লৈ আহিছে আৰু, কিন্তু সেইটো পৰিস্থিতি হোৱা কাৰণে, মানুহৰ সুবিধাও হৈছে দিয়কচোন বহুত।
সুবিধা হৈছে, হ'লেও মানে, এতিয়া কাম কৰা মানুহবিলাকৰ বহুত চলা অসুবিধা।
অ', চলা অসুবিধা হৈছে অ', আপুনি ধৰি লওঁক, নহয় আপোনাৰ সুবিধা হৈছে কাৰণ, আপুনি মানুহ লগাইছে, আপোনাৰ এদিনত এক বিঘা শেষ হৈ যাব বা দুবিঘা
এ সেইটো কাৰণে সুবিধা হৈছে, কিন্তু হাজিৰা কৰি অ', বহুত দিগদাৰ হৈছে সিহঁতৰ। সিহঁতে, সেইটো নহ'লে নহয় নহয় এতিয়া, টকাটো নাপায় এতিয়া কি কৰি চলিব, এই মেচিন
চলিব উম।
কিমান অশ হেৰি ধৰিলও মা
সুবিধাহে হৈছে। আৰু কি হৈছে জানে, মেচিন যিমান ওলাইছে, মানুহ বিলাক বেমাৰী সিমান হৈ, হৈ গৈ আছে যে। গম পাইছে অ' এলেহুৱা হৈ গৈ আছে, আপুনি আগতে জুইত ভাত বনাই হয়, আ আপুনি এতিয়া, গেছটো নহ'লে ভাতেই নবনাই হয়নে নহয়। জুইৰ ভাতটো অ', কিমান অশান্তি, আৰু চাওঁক
বনোৱা ভাতকেইটা খাই বহুত ভাল লাগে, কিন্তু এতিয়া গেছত বনোৱা ভাতকেইটা, ইমান ভাল নালাগে।
আলু পিতিকাখন, বিলাহী পিতিকা খন, আপুনি অ', চাবচোন ইমান ধুনীয়া টেষ্ট হয়, হয়নে। কিন্তু, আপুনি গেছত যিমানেই সিজাই নাখাওক আপোনাৰ সোৱাদ
সোৱাদটো নাই, আকৌ হেৰি বিলাহী বিলাহী যে, এতিয়া আ হেৰি অঙ
অ', ইমান ভাল লাগে খাবলৈ, অ', বহুত টেষ্টি। সেইটোৱে, সেইটোৱে মানে কি জানেনে, উম, বৈজ্ঞানিক পদ্ধতি বিলাক অ', তেতিয়াহে ভাল লাগে, মই আকৌ নহৰুও পুৰি লওঁ গম পাইছে নে।
অ', অ', আমি পিয়াজহে, পিয়াজহে দিওঁ নহৰুত।
পিয়াঁজ দিয়ে ন, নহৰু দিওঁ কেতিয়াবা মই পুৰি পেলাই তেতিয়া মিঠা, মিঠা হয় যে খাবলৈ। অ', এনে মই, নহৰু আচাৰটো মানে ভালো পাওঁ খাবলে।
এ মই নহৰুতো বেয়া পাওঁ, কিয় জানে, এবাৰ আনিছিল নহৰু অ', নহৰু আচাৰটো আনিছিল একদম খাই বেয়া পাওঁ মই তেতিয়া কি কৰিলোঁ বা হেৰি মাংস আনিলে তেতিয়া বেলেগ নহ বেলেগ নহৰু নিদিওঁ আৰু সেই আচাৰকে
অ', সেনেকে দি পেলাই বনাই নাই মানে কি জানে নহ নহৰু আচাৰটো চবেই বনাব নাজানে কিছুমান মানুহে মানে নহৰু আচাৰটো ইমান ধুনীয়া বনায় উম, মিঠা, মিঠা হয়।
কিন্তু, কিন্তু মইহে খাই বেয়া পাওঁ, এতিয়া ছোৱালীয়ে খাই ভাল পাইছে।
অ', আমি আমাৰ মায়ে খাই বেয়া পায় আমাৰ মায়ে খাই বেয়া পায় তেনেকে বোলে খালে বোলে মাৰ উগাৰ আহি থাকে। থাকে।
অ', তোমাৰ এতিয়া ধৰি লোৱা এতিয়া ছোৱালীযে আমি আকৌ অকমান বয়সীয়াল মানুহ ন সেইকাৰণে আমি আগৰ মানুহ বেয়া পাওঁ সেইটো কাৰণেই। এতিয়া তোমালোকৰ খাদ্যৰ লগত তোমালোকৰ খাদ্যৰ লগত আমাৰ খাদ্য নিমিলে।
অ', আপোনালোকৰ নিমিলে আকৌ এতিয়া আমি ধৰি লওক বাহিৰা বস্তু খাই ভাল পাওঁ কিন্তু আপোনালোকে ঘৰৰ ভাতকেইটাই বা জলপান খিনিয়ে খাই ভাল পায়।
সেইকেইটাহে ভাল পাওঁ, উ এতিয়া, এতিয়া মেগী জলপান চলপান এতিয়া আমাৰ খাব মেগী খাব। আকৌ কৰ চাওমিন খাব কে ফু ফুচকা খাব সেইখোপাহে খাই ভাল পায়। আৰু ফুচ ফুচকা ঘৰতো বনাই ঘৰতো বনাই খাই। এতিয়া আলু পিটিকা বনাব আলু পিটিকা বনাই তাৰপিছত আকৌ তেতেলী পানী বনাব তাৰ পিছত সেনেকে বনাই খাই, মই মোক জাচি মোক দি থাকে। অ', মোক দি থাকে মই নেখা নেখা মই কোনটো খাওঁ চাহৰ লগত মই সেই হেৰিটোহে খাওঁ। খুধা সেই ফুচকাটোহে খাওঁ ফুচকাটোহে খাওঁ এনেই আলু পিটিকা এইবিলাক নাখাওঁ ম বহ মই বহুত বেয়া পাওঁ সেইবিলাক।
মানে কি জানে নে আপোনালোকৰ তেতিয়া আছিল কি জানে আগৰ দিনত মানুহ বিলাক ঢেঁকীৰ ব্যবহাৰটো বহুত বেছি আছিল, হয়নে ঢেঁকীত খুন্দা জলপান পান ঢেঁকীত খুন্দা চিৰা আচলতে ধানো ঢেঁকীতে খুন্দে আগতে সেই বস্তু বিলাকৰ সোৱাদটো সেইটো বস্তু খোৱাদটো আপোনালোকে পালে আমাৰ যেতিয়া মানে সময় হ'ল তেতিয়া ঢেঁকী ব্যাৱহাৰটো বহুত কমি গ'ল চাবচোন আগতে কি হৈছিল বিহু হ'লে চবৰে ঘৰে, ঘৰে ঢেকী এতিয়া আচলতে চবৰে ঘৰে, ঘৰে ঢেকি নাই না কোনোবা এটা চুবৰীতে আছে। মেচিনতে মাৰি দিয়ে অ', চবে মেচিনতে মাৰি দিয়ে উম সেইটোয়ে কিন্তু সোৱাদটো নাই যে। আপোনাৰ ঢেঁকীৰ সোৱাদটোৰ লগত যে আপোনাৰ নিমিলে।
ন এতিয়া মানে কি জানে এতিয়া মানুহ বিলাক দুৰ্বল হৈ গল।
সেইটোৱে, সেইটোৱে বেমাৰী হৈ গৈছে, ঢেঁকী দিব নোৱাৰে উম এনেই বিষ আকৌ ঢেঁকী দিবনো ক'ত পাৰিব সেইটোয়ে আচলতে কি জানে মানুহ বিলাকে মেচিন বিলাকৰ ব্যৱহাৰ কৰি, কৰি মানে মানুহ বিলাক কি হৈ গৈছে আপোনাৰ হোৱা হৈ, হৈ গৈছে এলেহুৱা হওঁতে, হওঁতে মানুহৰ এতিয়া ঢেঁকী যদি দুচাপ দিয়ে বিষেই ধৰে।
বিষ নহয় সদায় এই আমাৰ মাহাহঁতে পাৰে কিন্তু আমা মায়ে হেই আমাৰ মা মেচিনত নিদিয়ে আমাৰ মা এতিয়া ষাঠি ওপৰত হ'ল, কিন্তু মেচিনত নিদিয়ে। হয় কিয় আমি মেচিনত দিয়া হেৰি নাখাওঁ এতিয়া দিনত জানো হালধি হাল হালধি জানো এতিয়া দিনত ঢেঁকীত খুন্দি খায়। হালধি নিজে কৰিছে নিজে খেতি কৰিছে কৰি লৈ এতিয়া হালধি খান্দি লৈ নিজে অকলে খান্দি লৈ উহাই উহাই কেনে আকৌ কাটি কাটি ৰ'দত দিছে ৰ ৰ'দত দিছে শুকুৱাই শুকুৱাই লয় এতিয়া ঢেঁকীত খুন্দি খাইছে।
খুন্দি চালি কৰিহে বনাই উম সেইটোৱে আমাৰ কি আছে জানে। আমাৰ আগতে কি আছিলে এটা জেগা মানে ধৰি লও আমাৰ দেউতা যেতিয়া আছিলে আমাৰ দেউতাই মানে কি হয় আপোনাৰ গেছৰ ভাত নাখায়, প্ৰেচাৰ কুকাৰ ভাত নাখায়, জুই তে বনাই দিব লাগিব। অ অ নাখায় তাৰপিছতে তেতিয়া দিনত কি আছিল আমাৰ এডোখৰ জেগা মানে আমাৰ হেৰিয়ে কৰে আপোনাৰ হালধি কৰে। হালধি এটা জেগা কৰে সেই জেগা খিনিত মানে কৰা হালধি খিনি গোতেই ব ছৰটো আমাৰ যায় গম পাইছে নে, অ তেনেকুৱা আছিল। কিন্তু এতিয়া অঁ সেইটোয়ে আপোনালোককো দিয়ে চাগৈ ন? অঁ আৰু মানে কি হয় এতিয়া কিন্তু কি হৈছে জানানে আপুনি সেইটোয়ে আপুনি এতিয়া কৰা হালধিটো আপুনি চাবচোন ঘৰত কৰা হালধিটো যেতিয়া দিয়া যায় কালাৰটো আপুনি বুজি পোৱা নাযায়। বুজিয়ে পোৱা নাাজায়। অ সেইটোয়ে সেইটোয়ে সেইটোৱে। মানে আমি কেমিকেল দিয়া বস্তু বেছি ভাল পাওঁ।
অ অ মায়ে কৈছে কি হালধিটো মাটিতে মেলি দিব মাটিতে হেৰি কৰিব ধুই নকৰে তেনেকেই মেচিনত দিব সেনেকেই খাম নেকি নাখাওঁ নহয় আমি কৈছোঁ বেলেগ বস্তু কি কৰে বিস্কুতটো কি কৰে চেনিটো কি কৰে আমি প্ৰশ্নহে কৰো ওলটাকে কি কৰে এ সেয়াটো সেনেকেই খাই নোধোৱাকে এতিয়া হালধি কৈছো মই খাব নোৱাৰো আৰু এতিয়া যে জল কীয়া খায় জলকীয়াটো হ মায়ে হেৰি নকৰে নহয় গুড়াটো আনিব নিদিয়ে। গ গুৰাটো আনিব নিদিয়ে বজাৰৰ পৰা অ বজাৰৰ পৰা এক কেজি আনিব আনি লৈ ধুই লব ধুই আকৌ মেলিব।
মেলিব অঁ।
এতিয়া একদম টিং এখন পাৰি ল'ব পাহ অ টিং এখন পাৰি ল'ব তাত আকৌ কিবা অৰুণা চাফা কাপোৰ এখন পাৰিব পাৰিলৈ দি তেতিয়া আকৌ ৰখি থাকিব ৰখি থাকিব আকৌ যদি চৰাই উঠে মুৰ্গী উঠে আমাৰ গাঁৱৰ জেগাতো আছে চৰাই আছে উঠিব একেবাৰে বেট এডাল লৈ বহি থাকিব বেট এডাল লৈ বহি থাকিব। এ মই এনেকুৱা খং উঠে কওঁ কেতিয়াবা কি এ কাম নোহোৱা মানুহে অ কাম নোহোৱা মানুহে এয়া কাম
অ সেইটোয়ে নহয় আচলতে কি জানে মাহঁতৰ মানে সেই আগৰ বস্তুখিনি খাই খাই তেওঁলোকৰ গাত যিখিনি শক্তি আছে এতিয়া আপোনাৰ গাত সেইখিনি শক্তি নাপাব চাবচোন।
এতিয়া মোৰ এতিয়া আমাৰ মায়ে এতিয়া যিমানখিনি কাম কৰিব পাৰে আমি নোৱাৰো। আমি যিখিনি পাৰো আমাৰ ছোৱালীহতে নোৱাৰে।
নোৱাৰে সেইটোৱে সেইটোৱে। মানে সময় সাপেক্ষে কি হৈছে আপুনি ভাবিছিল আগৰ দিনৰ মানুহবিলাকে কাম চাম কৰি নিজে খাই ছিল হয় আপুনি সেইখিনি কষ্ট পাইছে কাৰণে আপোনাৰ ছোৱালীক ভাবিছিল যে মই কৰি দিম তাই খাই ব ধুনীয়াকে পঢ়ক, হয় পঢ়াটো আছে আগতকে ধৰক শি ক্ষাতটো বেছি পাইছে। কিন্তু আগৰ শিক্ষাটো তথাপিও যে ঘৰুৱা যিখিনি শিক্ষা, ঘৰুৱা যিখিনি
আজিকালি অ অ কম পাইছে এতিয়া আজিকালি ছোৱালীহঁতে যে কাম কৰিব টান পাই আও যি মোবাইলটো হ'ল আও এতিয়া আৰু সময় পালে মোবাইলটোৱে পিটিকি থাকি
মোবাইলটো পিটিকি থাকোতেই যায় সেইকাৰণে ঘৰৰ কাম নাজানোৱে একোৱে আমি। সেইটোৱে আ আমাৰ এতিয়া মাহঁতে আমাক কৈ থাকে যে তহঁতে কি কৰি খাবিক কাই ল তহঁতেহে জান মানে, উম।
লোকৰ ঘৰত গৈ কি কৰিবি মই সেইকাৰণেতো লোকৰ ঘৰত নাযাও।
মোৰতো মায়ে কয় আজি লৈ যায় কাইলৈ তোক থৈ যাবহি ইয়াতে।
মই কওঁ কি এখন দ অ মই কওঁ এখন দৰ্জাই নিব এখন দৰ্জাৰে উলিয়াই দিব সিহঁতে কি কব যে, দুখন দৰ্জা থাক কালৈ নাযাওঁ নহয়।
অ আপোনাৰ এতিয়া ভালে নহয় ন বাকী আপোনালোকৰ? অ। ঠিকে আছে দিয়ক ন, অ হ'ব দিয়ক অ।